অ' এতিয়া হে শুনিছো।
অ'। কি কৰি আছ।
মই গাহৰিক দানা দিছিলো।
পোগোলা। অ' গাহৰি।
হয় নেকি অহ'। গাহৰি দানা দিছো। ভাত খালি নাই?
অ' খালো।
অ'। খালো- খালো। অ' আমাৰও সোধা।
দাইল, আলু উ অহ।
অ'।
আলু, দাইল, ভাত কেৰেলা আগত দি তাক এলা ভাজিলো। তিতা কেৰেলা, আলু
এলা। অকণমান ভাত কেৰেলা আছিলে বাৰু নবনালোহে ভাত কেৰেলা।
উম'।
আমাৰ পাত চিঙিবলৈ হৈ আছে।
কেতিয়া অ' পাত চিঙি চিঙিব আকৌ হৈ আছে নেকি?
এ-এ' লাগিব লাগিব। উম'। কাইলৈ পাত চিঙিব লাগিব। হে-হে কি হ'ব এতিয়া উ বৰষুণতে ছিঙিব লাগিব এতিয়া উপায় নাই, উ কোই ক্লাছ
কি হ'ব?
যাম বুলিয়ে ভাবি আছিলো এতিয়া কি হয় আৰু পাতটো ছিঙি লওঁচোন বাৰু কাইলৈ পাতটো ছিঙি লোৱাৰ পিছতে হেৰি উম গম পাম আৰু
উম
যাবা পা অহ অহ গ'লেও অকৌ যিদিন থাকিব নেপাও নহয় আকৌ পাত চিঙিবলে হ'ব
আমাৰো অহা দেওবাৰে মানৰ পৰা কঠিয়াই তুলিম কঠিয়া তুলিম আৰু তিনি চাৰি দিন তোলাৰ পিছতহে এদিন ৰুম আমাৰ মানে হবই মানে আহাৰৰ পোন্ধৰ তাৰিখৰ পোন্ধৰ তাৰিখ হ'বগে নহয় তেতিয়াহ'লে হয় নে পোন্ধৰ তাৰিখ মানে ৰুমগে আৰু এদিনে দুদিনহে ৰুম দুবিঘাহে মাটি। দুবি দুবিঘা হে মাটি আমি লৈছোঁ তুলি থাকোতে কেইদিনমান ল'ব আৰু চাৰি পাঁচ দিন
অহ সোনকালে সোনকালে যাব লাগে আৰু গ'লে আৰু তাৰপৰা সোনকালে, ৰ'দটো ওলোৱাৰ আগতে গুচি আহিব লাগে আৰু
হেৰি আকৌ পাব। কিমান দিন পাবলৈ আহে।
অহ সেইটো এটা কথা আমাৰ হেৰি পাত ছিঙা জোক ওলাইছে দেই আজি মই এতিয়া এখিলা গৈছিলো গোটে কেবাওঁ জোক আহিলে ওচৰলে, কি হব বজানো কেনেকে ছিঙিম। মানুহে লগ উম, মানুহে লগাই দিওঁ নে কিনে কাইলৈ জানো। উম ধেৰ জোক আছে।
এহ আমাৰ আজি এই ৰাতিপুৱা বননিত মোৰ জোক এটা লাগিল।
অহ এতিয়া সেইখিনিলে গৈছিলো আকৌ পাতৰ সেই ডাঙৰ ডাঙৰ দুটা একদম ডাঙৰ ডাঙৰ জোক আহি আছে মোৰ ওচৰলে
চিনাজোক।
অ'।
তাতো তাতো কাটু কাটুক কাটি পেলা। এ ম সেই এবাৰ আমি পাহাৰ পাহাৰ পিকনিক খাবলৈ যাওঁতে, কাপোৰ কানি কেইটা থওঁতে একদম ইমান খ খৰ খ খৰ একেবাৰে শুকান পাতত মৰমৰাই আহিলেও জোকডাল।
হয় দেই। ভয় লাগে।
তই এতিয়া পাত ছিঙি আছো?
নাই চিঙা। কাইলেহে চিঙিবলৈ হ'ব। নাই চিঙা, নাই চিঙা কাইলেহে চিঙিব লাগিব, আজি দেওবাৰ, দেওবাৰে নলয় নহয়, তাত দেওবাৰে তাত নলয়
অ, অ'।
শনিবাৰেও নহয় দেওবাৰে নলয় অকল
উম, উম।
একো কামেই নকৰে সিদিনাখন হেৰি হাজিৰাওঁ নকৰে।
তই বাৰু সেই আমাৰ ইয়াৰ এই অৱসৰ মিটিঙৰ দিনা তই আছিলি নাই তেতিয়া? আগত গলি নেকি তই? হেল্ল' হেল্ল' অ'।
আহ। অ' আছিলি অ' না নাই বুলি ভাবিছিলো। পাহৰিয়ে থাকিল যে কিমান দিন।
অ' মই মিটিঙত আছিলো। আমি হেৰি তাৰ পিছত বৰ্ষ মিটিঙৰ কাৰণে কেইদিনমান উ কেইদিনমান তিনদিন নে চাৰিদিন থকাকে গলো, গৈ পেলাই আকৌ আহিছিলোগে আকৌ।
আহ বু
উম।
সেইয়াত সেই স্কুলত যেতিয়া খানা দিছিল সেইটো দিনতহে নাই মই।
অ'। হয় হয়। ফুলনিখন ব
ফুলনি পুৰা ফুলিছে আৰু চফা কৰি থোৱা আছে নে নাই, ফুলনি? হুম।
হম।